শুনিছা
অ শুনিছো কোৱা
উম কি খবৰ তোমাৰ
এই ভালেই দিয়া তোমাৰ ভাল
অ অ মোৰ ভালেই দিয়া
অ কোৱাচোন কিবা কথা আছিল নেকি ইমান দিনৰ মূৰত ফোন কৰিলা
নাই একো কথা এই এনেই ফোন কৰিছোঁ মই বহুত দিন মানে তোমালোকলৈ মনত পৰি আছিল ন তোমাৰ খবৰ খাতিও পোৱা নাই বিয়া হোৱাৰ পিছত
অ হ অ উম এ ভালে আছো দিয়া আৰু কি আৰু
অ বাকী তোমাৰ হাজবেণ্ডৰ ঘৰত চব ভালে চলিছে নে নাই
অ ভালেই দিয়া এই মই এতিয়া মানে এই মাহঁতৰ ঘৰতহে আছোহি
উম
এ দুদিনমান বোলো থাকি যাওঁ ৰ'বা
অ ভালেই কৰিছা দিয়া কিমাননো একেবাৰে তাতে থাকিবা
তাকেইতো এতিয়া ল'ৰা ছোৱালীও হল যিহেতু দিয়াচোন
অ হয় দিয়া কথাটো
এতিয়াই নাহিনো কেতিয়া আহিম পাছত ল'ৰা ছোৱালী স্কুল দিবলৈও হ'ব
অ ডাঙৰ হ'লে অকনো শান্তি নাপাবা তেতিয়া এই বোলে কিবা স্কুলৰ কিবা কিবি কাম থাকে আকৌ সিহঁতক টিফিন চিফিন বনাই দিয়া ভাত পানী খুৱাই পঠিওৱা কিমান কাম
সেইটোৱে আৰু
আকৌ' মানুহজনো অফিচলৈ যাব সেইবিলাক
অ' এতিয়া মা যেনিবা গাভৰু হৈ আছে কাৰণে মায়ে কৰি মেলি দি আছে আৰু। এতিয়া মোৰ লৰাটো সৰু হৈ আছে যিহেতু- মই এতিয়া মানে, কৰি মেলি দিয়ে আৰু মায়ে শাহু মায়ে।
উম
সেইয়াই বাকী।
উম
চাহ পানী খালা নে নাই।
চাহ পানী মানে এই মই আমাৰ ভাইটি এটা এই চিঙৰা আনিব দিছিলোঁ এই চিঙৰাহে খালো।
অ'
উম
হওক দিয়া এইয়া আমাৰ আকৌ মোৰ যে ভন্টি এজনী যে আছে যে
অ
তাইও হেৰি নহয় তাইও এতিয়া মানে হেৰি পাঁচ মাহে হৈছে।
অ অ পাঁচমাহ হৈছে নেকি নিজৰ ভন্টি নেকি তোমাৰ অ চিনি পাও মই
অ' এই মামাৰ ছোৱালীজনী যে।
অ', অ', অ', চিনি পাইছো দিয়া। লগ পাইছো নহয় ছোৱালীজনী বহুত ভাল। মানে মৰমীয়াল মানুহজনী উম।
হেইয়া তাকে এতিয়া তাইৰ মানে গিৰীয়েক টো কামত গৈছে বাহিৰতে কাম কৰি আছে, এতিয়া মানে চেকআপত মানে তাই মোকে লগ ধৰিছে। মোৰো মানে ল'ৰাটোক মানে অলপ চেকআপত দেখুৱাবলগীয়া হৈছিলে। কিবা মানে মান লি হেৰি টাইপত লৈ গৈ থাকো যে।
অঁ, অঁ।
সেইয়া মানে তাই লগ ধৰিছিল, তাকে লগৰ জনী কো বোলো লগ ধৰো। বা তাইও মানে- ক'লে বুলিবা তোমাৰ লগৰ কোনোবাও আছে যদি তাইৰ মানে চেক আপ কৰোতে সময় লাগিব যে।
উম, উম, হয় সময় লাগে।
টো লৈয়ো, অ' ল'ৰাটো টো লৈও মানে বহুত সময় অকলে থাকিবলৈ অশান্তি পাওঁ ময়ো। সেইটো কাৰণে তাই কৈছিলে, লগ বন্ধু কাৰোবাক লগ ধৰা যদি ধৰি ল'বা বুলি। বা এনেকে কৈছিল আৰু, তাকে কি কৰো ভাবি আছো। গৰম ডালো যিহে ল'ৰাটো লৈ যাবতে টানেই লাগেচোন গৰমত উলিয় আনিবলৈ।
অ' আজিকালি পোৱালী বিলাকৰ পতককে পতককে গা চাহ বেয়া লাগি যায় যে, সেই কাৰণে অকমান অশান্তি লাগে। এই নিবলৈ যেনিবা।
উম আমাৰ ই আকৌ গৰম সহিবই নোৱাৰে যি কান্দে। এতিয়া হেই এ চি টো লগোৱাই থৈ দিছোঁ। কাকাকৰ ঘৰত এ চি আছে যিহেতু।
অঁ
শুৱাই থৈ দিছো শুই থাকক বোলো এতিয়া।
এ এইকেদিনতে ভালকে থাকক দিয়া। আকৌ' মানুহজনৰ ঘৰত গ'লে আকৌ' গৰম লাগিবই পাবই।
সেই তোৱে। সেইয়াই।
বাকী মামাৰ ছোৱালীজনীৰ হেৰী এই হাজবেণ্ড থাকিলে লগত ভাল হয় যেনিবা। কিন্তু তথাপিও এতিয়া জীৱনৰ যি হেৰি হৈছে, কামতো কৰিবই লাগিব নহ'লে পইচা
সেইটয়ে দিয়াচোন, কাম কৰিলেহে টকা পইচা ঘটিলেহে আৰু।
নঘটিলে আকৌ ল'ৰা ছোৱালী ডাঙৰ হ'ব কিমান কি নিতী তী নিয়ম থাকে, ল'ৰা ছোৱালীক খুৱাব লাগিব ইটো হে সিটো হে।
এ জন্ম হোৱাৰ পৰাই আজিকালি গাখীৰো নোলায় মানুহৰ ভাল মাক বিলাকৰ দিয়াচোন। সেইটো কাৰণে অসু মানে অ'। অ' সেইটোৱে, বহুত দামতটো সেইবোৰ বস্তুৰো।
উম, বহুত দাম বহুত দাম। মই গ'ম পাইছো নহয় নিজে দেখি থাকো আমাৰ ঘৰতে আছে।
অ' সেইয়াই আৰু।
উম।
এইয়া কি ক'বা আৰু আমাৰ ই জন্ম পাওতে কম কষ্ট হোৱা নাই। ৰাত তি দিন জালা কালা, নুশুৱে কান্দিয়ে থাকে।
এ পোৱালি গাল সৰু থাকিলে এনেও এনেকুৱাই। অকমান মানে কম চে কম পাঁচ বছৰ বুজিছা নাই, সেই তেতিয়া মানে কান্দা কুন্দা খিনি নহয়। কিন্তু তেতিয়া কোনটো বেছি অসুবিধা হয় গ'ম পাইছা, তেতিয়া মানে ল'ৰা ছোৱালী বিলাক যেতিয়াই জলৈকে তলেকে যা এটাৰ লগত যাব বিচাৰে যে অসুবিধা সেইখিনি হয় তেতিয়া। সউতে অ সউতে সিহঁতে খোজ কঢ়িব নোৱাই আমাক অশান্তি কৰি থাকেহি। সেইটো ডাঙৰ হোৱাৰ পিছত জলে তলে যাবগৈ সেইটো মানে শান্তি আমি নাপাও আউ মাক হোৱাৰ পিছত।
হ। আমাৰ ই এতিয়া যেনিবা অকমান বহিবলে লৈছে সেয়াই। এতিয়া এতিয়াতো মানে হেৰি ছমাহ হৈছেই ন।
অঁ।
তাকে অন্নপ্ৰসন্নতো লাহে ধীৰে খোৱাম আৰু। আহিবা কিন্তু দেই মই বাৰু মাতিম আকৌ ফোন কৰিম মই দেত। ছেট মানে তাৰিখটো মানে সঠিককে হলে মই ফোন মাৰিম। মানুহজনকো কৈ দিম আহিবা কিন্তু নহাকে কিন্তু নাথাকিবা।
নাই নাই যদি পাৰো একদম নিশ্চয় যাম টিমি ইমান মানে সেইটো বিষয়ত তুমি।
অ।
চিন্তা নকৰিবাহ।
অ হ কিমান ভাল লগৰ আছিলো ন আমি আগৰ পৰা মানে। এ মানে স্কুলৰ দিনৰ পৰা কিমান ভাল লগৰ এ। তিয়া আহিলে ভালো লাগিব উম হয় দিয়া মনত। পৰে কিন্তু দেই আগৰ দিনবোৰো।
সঁচাই আগৰ দিনবোৰ মানে ঘূৰাই পোৱা হয় নহয় মই বহুত ভাল পালো সেই এতিয়া সঁচ। তাকে অশান্তিহে লাগে কিনু মিছা কম।
এতিয়া তুমিও বিয়া গলা যিহেতু তোমাৰো হ'ব আৰু কেইদিনমানৰ পাছত।
অ এতিয়া অশান্তি পাইছো পিছলৈ আউ অশান্তি পাম।
অ হ আমাৰ লৰা ছোৱালী বোৰে তেতিয়া একেলগে ঘুৰিলে ভাল আৰু একেলগে থাক।
উ।
ইমান দূৰো নহয় যিহেতু ওচৰা ওচৰিয়ে হয়। স্কুলতো পাৰিলে দিম আৰু হয়।
অ সেইটোয়ে আমি যিহেতু একেলগে গৈছিলো আমাৰ ল'ৰা ছোৱালীকো নিম একেলগে ন বহুত ভাল লাগিব।
একে লগে থাকিব ভালো লাগিব দিয়াচোন। নিচিনা থাকো বান্ধৱী হৈ তাহাঁাতো থাকিব আৰু। নিচিনা থাকো বান্ধৱী হৈ তাহতো থাকিব আৰু।
ত।
সেইটোৱে। এ আমাৰ আজিকালি যে বোৱাৰী বিলাক বৰ অসুবিধা হৈছে জানা কিছুমান বোৱাৰী ন। বৰ বেয়া জানানে?
অ', মানে, কোনটো কথাত বেয়া মানে?
এই আজিকালি পৰকীয়া প্ৰেম বিলাক যে।
অ, সেইটো কথা নকবা আৰু, মই মানে ফেচবুক টো খুলিবই নোৱাৰোঁ, এনিটাইম সেইবিলাকেই আহে নিউছ বেলেগ বচ স্তু ভাল বস্তু এটা চাবলৈ কাৰণে নাহে, এনি টাইম সেই বোলে কোনোবা মত হেৰি মতাক ধৰিলেগৈ কোনোবা ঘনীয়েকে গৈ পেলাই, একদম ৰঙ্গে হাত থ পকৰা বুলি যে কয় যে হিন্দীত, সেই সেনেকে ধৰিলেগৈ একদম মানে দৰ্জাৰ মুখতে। আকৌ পুলিচো লয় যায়, কিমান এটা বদনাম হয় হয়নে? বৌৰ বেয়া লাগে।
মহা এজন মানে দূৰসম্পৰ্কীয়, মহা বুলিয়েই মাতো মানে সৰু পৰা চিনাকি, সেই মহা বুলিয়ে মাতো আৰু মানে সেই মহাজনৰ মানে ছোৱালীজনীৰ বিয়া গ'ল। বিয়া যোৱাৰ আগতো তাই বৰ মানে হেৰি দুষ্ট আছিল, চঞ্চল আছিল। ছোৱালীজনী, অ' অ' এই যে হেৰি
অ' এই মানসী বুলি যে কয় যে এই ছোৱালীজনী, অ'। অ'
তাৰপাছত তাই বিয়া গ'ল, বিয়া যোৱাৰ পাছত মানে তাৰ পিছতো অকমান তাই গণ্ডগোল কৰিছিলে। তালে ল'ৰা এটালৈ গৈছিলে। তাৰপিছত ঘৰৰ মানুহে বিচাৰিও আনিলে দিনটোৰ ভিতৰতে।
অ'।
এতিয়া তাইৰ ছোৱালীজনী ছমাহ হৈছে জানানে? এতিয়ানো তাই আকৌ বেলেগলে যায়গে নে হেই।
আকৌ গ'ল নেকি?
অ'।
কি কোৱা ৰে গুচি অহা নাছিলে জানো, কালি ৰাতি আকৌ?
কালি ৰাতি মানে ৰাতিপুৱা সময়ত তাৰ পিছত দেউতায়েকক বোলে মানে আমাৰ দেউতাৰ লগত বৰ ভালতো তাৰপিছত মানে অ' দেউতাকক বোলে মেছেজ দি থৈ গৈছে আৰু মই বহুত দূৰলৈ গুচি আহিলোঁ মোক আৰু নিবিচ নিবিচাৰিবা বুলি, দেউতাকে আমাৰ দেউ দেউতাৰ আগতে মানে ফোন কৰি দুখ কৰিছে আৰু কি কৰিবা? কি ল'ৰা-ছোৱালী মোৰ হ'ল।
এই মই সঁচাকে কৈছোঁ দেই এই ছোৱালীজনী নহয় মানে বহুত মই কি ক'ম নির্লজ্জ নির্লজ্জ বুলি ক'ম নে, কি বুলি মই নাজানোঁ মানুহে
আজিকালি বোৱাৰী বিলাকে দেখিছা
অ', নিজৰ এট লি‌ নিজৰ মানে কম চে কম অ' সেইটোৱে নিজৰ ল'ৰা-ছোৱালী কথাটো কম চে কম চিন্তা কৰিব লাগে হয়।
সেইটোৱেই।
এইবিলাক নহয় নহয় আৰু মই জনাত চোন তুমি কৈছিলা বোলে যেতিয়া মানে গিৰিয়েকে গম পাইছিলে এইবিলাক কথা তাৰপিছত গিৰিয়েকে চোন লৈ আহিলে, কিমান ভাল হ'ব লাগিব সেইটো।
অ', সেইটোৱেইটো। আৰু এবাৰ শুনিছিলো এই বৰাহাতগুৰি ফালৰ বোৱাৰী এজনী তিনিমহীয়া বোলে চিজাৰিন কৰাইছিলে তিনিমহীয়া চোৱা ল'ৰা-ছোৱালী মানে জন্ম পোৱা তিনি মাহৰ পিছত বোলে বেলেগ এজনলৈ বোলে পলাই গৈছে। মাজতে শুনিছিলো এবছৰ বেছি হ'ল বাৰু কথাটো।
এইবিলাক বহুত বেয়া কথা‌ সিহঁতৰ জানো নিজৰ মানে কাণ্ডজ্ঞান বোলা বস্তুতো নাই। বিয়া হোৱাৰ পিছত জানো এইবিলাক কৰি থাকে। সেই আমাৰ এইবিলাক মানে আমাৰ মানসিকতা তেনেকুৱা নহয়। উম ভাল পাই আহিলেও আহিলোঁ ঘৰ পা অ' সেইটোৱে ভাল পাই আহিলোঁ আহিলোঁ ঘৰ পৰা চাই দিলেও দিলে এতিয়া আহিলো যিহেতু এনেকেই থাকিব লাগিব।
সেইটোৱে তুমি ভাল পাই গৈছা মোক চাই দিছে। তেওঁটো আমি জানো মানুহজন কি মানুহ কেইজনক এৰি এৰি আমি দুইজনী থাকিব
বোলে সেইটো চোৱা বোলে আমাক বোলে ঘৰত বোলে শাৰীৰিক নিৰ্যাতন যদি কৰে চলাই আছে যদি হা' আমাৰ ওচৰত তেতিয়া আমি
যি বোলো বিয়া দিছে তেতিয়াও বেলেগ
তেতিয়া আমি ডিভৰ্চ দিম ন' ডিভৰ্চ দিম তাৰ পিছত যদি বেলেগলৈ যাওঁ সেইটো তেতিয়া বেলেগ এটা খণ্ড হ'ব আমাৰ জীৱনৰ। কিন্তু তাৰ আগতে জানো এইবিলাক কৰে। আৰু তাতে বাচ্ছা হোৱাৰ পিছততো এনেও বহুত বেয়া কথা ন এইবিলাক।
উম' তাই নিজেই ভাল পাইছিল জানা, ভাল পাই পলাই গৈছিল যে।
মই ঘৰৰ পা চাই দিলেও বেলেগ কথা হয়নে, এই ঘৰ নিজে চাই লোৱা ল'ৰাটোক। জানো এনেকে এৰি পেলাই মই ছোৱালীজনীক সঁচাকে বেয়া বুলিয়ে কওঁ বাৰু, ভাল বুলি কৈ লাভ নাই তাইক।
দুই বাৰ, তিনিবাৰে এনেকুৱা কৰিছে, ল'ৰাটোৱে এতিয়া নাৰ্জী, ছোৱালীজনীক লৈয়ে মানে জীৱনটো
আৰু বাপেকে কিমান কষ্ট কৰি পেলাই পঢ়াই আছে হয় নহয়। ব্ৰইলাৰ হেৰিখনহে দিয়ে, দোকান এখনহে দিয়ে। কিমান কষ্ট কৰি পেলে, অ' আমাৰ এইফালে আমাৰ এইফালে। আমি তাপাই আনো মাংস চাংস, অ'।
এই মানে চিনাকি আমাৰ দেউতাৰ ন', আহে কাৰণে চিনি পাওঁ আৰু
উম' তাতে বেছি মানে ওলাই সোমাই নুফুৰো ন', ভাইটি আনি দিয়ে মই চিনি পাওঁ আও। চাৰিআলি গ'লে কলেজ গ'লে সেইফালে আগতে গৈছিলো দেখাও পাওঁ, এতিয়াও কেতিয়াবা চাৰআলি গ'লে চিনি পাওঁ মই ধুনীয়াকে, মানুহটো বহুত ভাল মানে বাপেকটো।
বহুত ভাল। জানানে আমাক সৰু পা বৰ মৰম কৰিছে, মানে মানুহজনো বহুত মৰমীয়াল। অ'
আজিকালি দাদাইক বিলাকক চাবা, ভনীয়েকবিলাকক ইমান গুৰুত্ব নিদিয়ে, কিন্ত মই জনাত সি বহুত গুৰুত্ব দিয়ে নিজৰ ভনীয়েকক।
তাৰ ছোৱালীজনীৰ গিৰিয়কজনো বহুত ভাল আছিল। ছিল, এবাৰ মই দেখিছিলো, তাঁহতৰ মানে ছোৱালীজনী জন্ম পোৱাৰ পাছত। মানে গিৰিয়েক জন যেতিয়া ইয়াত আহিছিলে, তাঁহতৰ ঘৰত, তেতিয়া মানে এনেক হেৰি এইটো উম দাদাইক জনে মানে ব্ৰইলাৰ কাটি আছিল। তেখেতৰ মানে হাতত কিবা এক্সিডেন্ট হৈছিলে, সেইকাৰণে জোৱাইকটোৱে আহি ব্ৰইলাৰ ভিতৰৰ পৰা উলিয়াই আনে মাৰি দিয়ে, তাৰ পিছত মানে ককায়কে কাটে, ইমান খিনি মৰম। এজন জোৱাই আহি মায়েকৰ ঘৰতনো এইখিনি কৰিব।
নকৰে আজিকালি জোৱাইক বিলাকে, মানে আশা কৰিবই নোৱাৰি আৰু দিয়া। উম' দিয়া হ'ব দিয়া নহলে।
হ'ব দিয়া নহলে, উম'।